হেল্ল'। অহ, মানে মই চাউণ্ডটো শুনা পোৱা নাই একচুৱেলী হেল্ল'।
হেল্ল'
হেল্ল'।
হেল্ল' মই শুনিছোঁ, মই শুনিছোঁ।
বহুত লাহেকে আহি আছে একচুৱেলী।
হেল্ল'।
এইয়া অলপ আৰু লাউড মে বি। স্পষ্ট নহ'ব নহ'লে। অলপ জোৰ চে কোৱা, অলপ জোৰ চে কিবা লাগা হ'লে মানে যিমান এনাৰ্জি আছে গাটোত গোতেই জোৰছে বকা মানে
আচ্ছা, অ'কে হেল্ল' শুনা পাইছা?
এইয়া অলপ চলপ বাট অ'কে, নেভাৰ মাইণ্ড অ'কে
অ'কে আহ মই লাইক এনে কি কয় এতিয়া বৰ্তমান ৰেষ্টত আছোঁ অলপমান আহ ইকঅ লাইক গাটো ইমান এটা ভাল নহয়। ছ' সেইকাৰণে, ছ' ইয়া ৰেষ্টত আছোঁ অলপমান ইয়াৰ
প্ৰেক্টিছত গৈছিলা নেকি?
নাই, নাই এইকেইদিন মানে চ'ব মোৰ অফ চলি আছে কাৰণ লাইক আহ মই কেইদিনমান মা মানে কেইদিনমান মানোৰ পৰা মানে লাইক হেল্থ টো ইমান ভাল নহয় মোৰ লাইক আহ ইনজুৰি হৈ আছোঁ অলপমান লেট ভৰিত ইনজুৰি হৈ আছে, লাইক আহ ইফালে জ্বৰ তেনেকুৱা হৈ আছে। ছ ইয়া সেইকাৰণে শুনা পাইছ?
অ অহ পাইছো পাইছো। অহ ই বিজয়ী হৈছে তোমাৰ। মানে কিবা টুৰ্ণামেন্টল হৈছিলে নে
মানে আগৰে ইঞ্জৰি আছিলে, এতিয়া মানে লাইক বেছি হৈছে মান, এতিয়া লাইক মেডিচিন এড অ'ল খাইছোঁ, আগৰ ইঞ্জৰি আ আগৰে ইঞ্জৰি আছিলে। চ' মানে লাইক চ' আকৌ ডাক্তৰ দেখালো ডাক্তৰক দেখাই কিনে এতিয়া মেডিচিন খাইছো। চ' লাহে লাহে ভাল পাই আছোঁ। তেনেকুৱা।
অকে আহ বাট, কথাটাটো যে তুমি কাৰাটেই কিয় ল'লা?
কাৰাটে ললোঁ কাৰণ লাইক আহ সৰুৰ পৰা বহুত এক্টিভ আছিলোঁ, ছ' কাৰাটে এইকাৰণে চুজ কৰিলোঁ, চ' লাইক আহ তোমাৰ মানে চ' আউটড'ৰ গেমছ এড অলত ইণ্টাৰেষ্ট আছিলে বহুত এণ্ড লাইক কম্বেটছ স্পৰ্টত বহুত ইণ্টাৰেষ্ট আছিলে চ' সেইকাৰণে এণ্ড লাইক ভাল পাইছিলোঁ কিবা এটা, এগ্ৰে্ছন আছিলে চ' সেইকাৰণে এগ্ৰে্ছন ভাল পাইছিলোঁ সেইকাৰণে।
অ', মই শুনা নাপালোঁ মাজত একছুৱেলী, কিবা কই আছিলা নেকি তুমি?
য়াহ মানে কৈছিলো কাৰণ মানে লাইক আহ মই মানে ভাল পাইছিলো কাৰণ মানে সৰুৰ পৰা মানে এইবিলাক কম্বেটছ স্পট এণ্ড অল ভাল পাইছিলোঁ। এন চাই ভাল পাইছিলোঁ, ইণ্টাৰেষ্ট আছিলে, বাহিৰত মানে লাইক ইচ্ছা আছিলে খেলিব যোৱ এন অল। চ' সেইকাৰণে দেখা পাওঁ দেন লাইক সেনেকুৱা আছিলে এণ্ড লাইক এক্টিভ আছিলোঁ বহুত।
চ' তুমি আ কোনটো লেবেলত বা কোনটো বেল্টত আছা ইন কাৰা
মই এতিয়া ফাৰ্ষ্ট ডান, লাইক ব্লেক ব্লেক ফাৰ্ষ্ট ডান এতিয়া মই কোচ হয় তাতে, লাইক চ' এতিয়া জুনিয়ৰছ এন অলক শিকাওঁ ভালকৈ এতিয়া।
অ', তুমি কচও হয় নেকি? তে আহ তোমাৰ ক চ' মানে তুমি কেনেকে বাচ্ছাবোৰক কৰোৱা বা যোনটো এইজ গ্ৰুপকে কৰোৱা।
মানে তোমাৰ নৰ্মেলি ক্লা এইজ গ্ৰুপ এটা চাৰ্তেইন এইজ গ্ৰুপ সেনেকা ফিক্স নাই। আহ চবকে কৰাও লাইক আহ তোমাৰ চি চাৰ এইট চাৰ আহ ছিক্স ছিক্স য়াৰছৰ পৰা ষ্টাৰ্ট হয়, ডেন তোমাৰ সেনেকা এইজ লিমিট নাই, এতিয়া বৰ্ত বৰ্তমান ষ্টুডেন্ট যিমান আছে, লাইক তা ফিফটিন, ফৰ্টিন এইজ'লৈকে আছে আৰু ছিক্স ইয়াৰ্ছ মানৰ পৰা তেনেকুৱা, লাইক ষ্টুডেণ্টছবিলাক লাইক তেনেকুৱা এইজৰ আৰু ছিক্স এণ্ড টুৱেলভ, টেন টুয়ে লাইক ইলেভেন ছেভেন ইয়াৰছ তেনেকুৱা তেনেকুৱা এইজ কেটেগৰীৰ চব। লাইক মিক্স আপ কৰি কেনে চব আছে আৰু, তেনেকুৱা এইজ কেটেগৰী তেনেকুৱা একো ফিক্স নাই, য়াহ শিকাই কেনে লাইক ভাল লাগে। লাইক ইন্টাৰেষ্ট দেখা পাইছো, ইন্টাৰেষ্ট দেখা পাই ভাল লাগিছে আজি। আজিকালি ইউথৰ মাজত, কাৰণ এনেও আজিকালি ল'ৰা ছোৱালীৰ মাজত এইবিলাক ইমান এটা মই দেখা পোৱা নাই কাৰণ আজিকালি ল'ৰা ছোৱালী ওলাই আহিব নোখোজে, লাইক বাহিৰত লাইক দেন তোমাৰ ক'ব গ'লে বেছিভাগ মানে লাইক আ মানে এইবিলাক গেমছ এন অলক মানে প্ৰেফাৰ নকৰে কাৰণ লাইক ইঞ্জৰি এন অলৰ কাৰণে ভয় কৰে দেন পেৰেন্টছবিলাকেও ভয় কৰে লাইক মোক ভাল লাগিছে যে সিহঁতে ইণ্টাৰেষ্ট দেখায়।
হম, ইয়া আজিকালিটো পেৰেন্টছবোৰে বাৰু ভয়ে কৰে যে বাচ্ছাবোৰে দুখ চুখ পাই যাব। কিন্তু এ খেলিলেতো ভালে হয় চাগে ন।
এয়া খেলিলে ভাল হয়। কাৰণ প্ৰেক্টিচ যিমান কৰিব লাইক বি কি কয় আমি প্ৰিপেয়াৰ কৰোঁ ন তেনেকে লাইক গেম টো কাৰণে আমি প্ৰিপেয়াৰ কৰো, চ' যেত এতিয়া ভালকে প্ৰিপেৰেছন কৰিব অভিয়াছলি কি কয় একো হাৰ্ম কৰিব নোৱাৰে কাৰণ লাইক যদি ট্ৰেইনিং ভাল হয় চ' গে'মত অভিয়াছলি ইঞ্জুৰিছ কম হ'ব এণ্ড জিকা চাস বেছি থাকিব, তেনেকুৱা লাইক এক্জাম এণ্ড অল স্কুল একসাম এণ্ড অলৰ নিচ লাইক প্ৰিপেৰেচন ভাল কৰিলে লাইক তুমি ভাল কৰিব পাৰিবা এণ্ড যদি প্ৰিপেৰেছ লাইক তেনেকুৱা বস্তু
এনে তোমাৰ অ' ষ্টুডেন্টছ বোৰৰ মানে অ' সিহঁতে কিবা এক্জাম বা কিবা দিছে নে তোমাৰ আনদাৰত থাকি পিনে।
এক্সাম আ লাইক ৰিচেণ্টলি আমাৰ এক্সাম এটা হৈ গৈছে মে' মান্থত তোমাৰ ক'ব গ'লে জুনিয়াৰ্চবিলাকৰ বহুতে কি কয় লাইক আ অৰেঞ্জ বেল্টত আছে অৰেঞ্জ বেল্টৰ পৰা আপাৰ অৰেঞ্জ পালে, ডেন লাইক ডেন তোমাৰ কিছুমানে গ্ৰীনত আছিলে আপাৰ গ্ৰীণ। লাইক কিছুমানে লাইক তেনেকুৱা আৰু হোৱাইটো আছিলে অৰেঞ্জ পালে লাইক তেনেকুৱা জুনিয়ৰ এক্সাম হৈছিলে, এক্সাম ক'ব গ'লে মই যেতিয়াৰ পৰা সেই হৈছোঁ ট্ৰেক্টৰ ড্ৰাইভ হৈছো লাইক আ মই তিনিটা এক্জাম ল'লোৱে। এতিয়ালৈকে আ চ' সেইটোৱে আৰু লাইক আমাৰ ক'ব গ'লে এক্সামবিলাক তোমাৰ লাইক ছিক্স মান্থ - ছিক্স মান্থছৰ মূৰে- মূৰে হয়, কিন্তু লাইক কেতিয়াবা স্কিপ হোৱা যায় কেতিয়াবা বছৰত আ তিনিবাৰ হৈ যায় কেতিয়াবা বছৰত একবাৰ হয় তেনেকুৱা টাইপ হয়, কাৰণ ষ্টুডেণ্টৰ ইমপ্ৰুভমেণ্টৰ ওপৰত হোৱা যায়। এইটো এক্জামটো আৰু ক'ব গ'লে এটা বেল্টত তোমাৰ চিনিয়ৰ বেল্ট যিমান চিনিয়ৰ বেল্ট হয় সিমান চিনিয়ৰ বেল্ট তোমাক নে টাইম দিব লাগে। গেপ দিব লাগে, লাইক ৱান ইয়েৰ্ছ বা ৱান এণ্ড হাফ ইয়েৰচ এনেকুৱা গেপ দি কিনে এক্সামটো ল'ব পাৰি, চ' তেনেকুৱা গেপ দিব লাগে ডেন গেপ মেইনটেইন কৰি কেনে লাইক একজামটো লোৱা যায় আৰু। তোমাৰ মানে ক'ব গ'লে জুনিয়ৰ হিচাপে মানে লাইক জলদি হ'ব পাৰি কাৰণ জুনিয়ৰৰত ইমান এটা শিকাব লগা নাথাকে, যিমান ছিনিয়ৰে আহে সিমান মানে গেপ দি- দি কেনে একজামবিলাক লোৱা যায় তেনেকুৱা আৰু
অ', -অ', তুমি যে এই যে ইনষ্টাক, ইনষ্ট্ৰাকতৰ এইটো লৈছা ছা চ' এইটো তুমি লাইক ফুল ৰিটাৰ্ণ কৰিব বিচাৰা নে মানে
লাইক আহ লাইক এতিয়াৰ কাৰণে লৈ থৈছা। তেনেকুৱা একো নহয়, লাইক ফুল টাইম কৰা নিচিনাও একো নহয়। কাৰণ লাইক এইটো এটা লাই, মই মানে লাইক প্ৰফেশ্বন হিচাপে নলওঁ, কাৰণ লাইক এইটো এটা লাইক মোৰ তেনেকুৱা চৰ্জ অফ। মানিৰ কাৰণে নালাগে, এইটো মোক ক'ব গ'লে এইটো এটা জাষ্ট মই এটা লাইক যোনটো মোৰ কি কয় লাইক যোনটো শিকিছো, সেইখিনি মই যাতে বেলেগক শিকাব পাৰিছো, সেইটো কাৰণে সেইটোৱে মোৰ কাৰণে বহুত লাইক তেনেকুৱা একো নাই মোৰ কাৰণে, যে লাইক এইটোৱে চ'ৰ্চ অফ ইনকাম হ'ব লাগিব। টোৱে লাইক একদম মানে বান্ধি লৈছো তেনেকুৱা একো নহয়। লাইক মই যি কৰিছো লাইক শিকাই আছো। এনেকুৱা টাইপ অফ দেন ক'ব গ'লে নিজৰ হেল্থৰ ওপৰতো গুৰুত্ব দিয়া যায় আছে বেলেগকো শিকাব পাৰিছো তেনেকুৱা টাইপ অফ ক'ব গ'লে তেনেকুৱা ফুল নাই ল'ব খোজা নাই কাৰণ লাইক তেনেকুৱা তেনেকৈ লৈ কিনে লাইক, সেইটো মানে মই বিজনেছ কৰিব খোজা নাই।
অ' কিন্তু তুমিতো ক'লা যে তুমি আহ কৰাই ভালে পাই আছা। অ' মানে তোমাৰ জুনিয়ৰ। খিনিক বা ষ্টুডেণ্ট যিখিনি তোমাৰ আণ্ডাৰত কৰি আছে, চ' যি সেনেকে হ'লে তুমি যদি ফুল টাইম হিচাপে কৰা, বিজনেছ বুলিও নহয় বাট ডেন তুমি সিহঁতক নিজৰ নলেজ টো পাষ্ট ডাউন কৰিব পাৰিবা ন'।
ইয়া, সেইটোও হয়। পাছ ডাউন কৰিব পাৰিম নলেজটো কাৰণ বাট ইউ ন ক'ব গ'লে চব ওপৰ লগত আজি ইমান টাইমো নাই, আজিকালি কাৰণ আজিকালি ষ্টুডেণ্টছবিলাকো আজিকালি বহুত বিজি হয়। কাৰণ আজিকালি ষ্টুডেণ্টবিলাকৰ ওপৰতো বহুত প্ৰেছাৰ আহি গৈছে। এজ নাইন, টেন ষ্টুডেণ্টছ নৰ্মেল এটা ক্লাছ ছেভেনৰ ষ্টুডেণ্ট এটাৰো বহুত কিবা-কিবি থাকে। নৰ্মেল এটা ক্লাছ ছেভেন ষ্টুডেটৰো ক'ব গ'লে স্কুলৰ পিছত তোমাৰ মানে ক'ব গ'লে টিউচন, টিউচনৰ পিছত আকৌ কিবা, আকৌ কিবা, আকৌ কিবা বা চ' হ'ল উইকটো বিজি থকা যায় ছ' ষ্টুডেণ্টৰ ওপৰতো বহুত হেম্পাৰ পৰে চ' ষ্টুডেণ্টৰ। কি কয় সেইটো মেণ্টেল হেল্থটো চাই কেনেও আমি কি কয় ক্লাছবিলাক মেইনটেইন কৰো। লাইক যদি আমি কি কয় ফুল টাইম দিও, তেনেকৈ লাইক ষ্টুডেণ্টবিলাকেও টাইম দিব নোৱাৰিব। চ' আৰু যিহেতুে আমি কি কয় লাইক মানে এনেকুৱা এটা জেগাত থাকো, য'ত মানে তোমাৰ ক'ব গ'লে পঢ়াক বেছি গুৰুত্ব গুৰুত্ব দিয়া যায়, চ' লাইক পেৰেনচ বিলাক এই যিহেতু লাইক এইখিনি এলাও কৰিছে যে ইভিনিং টাইমটো হ'লেও এটা এটা টাইম হ'লেও লাইক লাইক ষ্টুডেণ্টৰ বা নিজৰ ল'ৰা ছোৱালীৰ কাৰণে মানে হেল্থৰ কাৰণে গুৰুত্ব দিছে কিন্তু লাইক ইয়াৰ, পেৰেণ্টচবিলাকে ইমান টাইম নিদিয়ে, লাইক যে মৰ্ণিং ন কৰাম ইভিনিং কৰাম মানে তেনেকৈ আৰু লাইক ষ্টুডেণ্টৰ ওপৰতো কষ্ট পৰে, কাৰণ লাইক ষ্টুডেণ্টবিলাকো দূৰ দূৰ পৰাও আহে চ' ডেইলী ক্লাছ দিবও নোৱাৰিব। চ', যিহেতু ডেইলী ক্লাছ দিব নোৱাৰে তাত লাইক সপ্তাহত তিনিদিনে ভালকৈ কৰক, তেনেকুৱা। মই সেইটো ভাবোঁ।
উম, হুম। কিন্তু তুমি, তুমি এতিয়া কাৰাতেতো বহুত টাইমৰ পৰা কৰিলা
ইয়া, বহুত টাইমৰ পৰা কৰিছিলোঁ, মিনিমাম চিক ছিক্সটিন ইয়াৰছ
অ', ত' তুমি কেনেকে মানে মেইনটেইন কৰিছা নিজৰ কাৰাট তে আৰু নিজৰ পঢ়া।
মই পঢ়াৰ সেইটো কাৰণ মই লাইক মই কাৰাটে বহুত সৰুৰ পৰা কৰিছোঁ লাইক এট দ্য এইজ অফ ফাইভৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভালকৈ ক'ব গ'লে অ'কে ছ' লাইক তেতিয়াৰ পৰা মই কৰি কৰি কৰি কৰি কৰি কৰি হেবিট হৈ গ'ল লাইক আ ইউজ টো মেইনটেইন দেত লাইক স্কুলৰ পৰা আহোঁ আহি কেনে দেন লাইক অলপমান ৰেষ্ট লওঁ দেন একদিন কাৰাটে থাকে, দেন নেক্সট ডে টিউশন থাকে লাইক চ তেনেকে মেইন্টেইন কৰিছিলোঁ, লাইক আ ইউ নো যেতিয়া কিবা এটা কৰিব খুজিব অ মানে খোজা তেত তেতিয়া মানে কৰিব পাৰি। তেনেকৈ মেইনটেইন কৰিছিলোঁ, পঢ়া শুনা লাইক, আহি কেনে লাইক, আ‌ দেন সেইখিনি কমপ্লিট কৰি কিনে দেন লাইক, আ ইয়া শুই গৈছিলোঁ দেন মৰ্ণিং আকৌ উঠিছিলো লাইক শ্বিডিউলো ঠিক থাকে লাইক হেল্থো ঠিক থে গেম খেলিছিলো তেনে, টু মেইনটেইন, লাইক তেনেকুৱা ইমান-ইমান প্ৰেছাৰো লোৱা নাছিলোঁ। লাইট
কিন্তু-কিন্তু এনেকুৱা স্কেদ্যুলত অ', এনেকুৱা লাগে নেকি যে ষ্টুদেন্তৰ উপৰত প্ৰেছাৰ পৰিব পাৰে নেকি? ষ্টুডেন্ট এটাৰ ওপৰত
নৰ্মেল ষ্টুডেণ্ট এটাৰ ওপৰত প্ৰেছাৰ পৰিব। কাৰণ যোনটো বস্তু, ইও ন', এটা বস্তু, আ যোনটো বস্তু তুমি লাইক যদি এটা মানে বাচ্ছা এটাক যদি সৰুৰ পৰা দিয়া যায় বস্তু এটা, সি যদি এডেপ্ট কৰিব পাৰে বস্তুটো, তাৰ বডি এডেপ্ট কৰি এন্ড, ক'ব গ'লে তাক ইমান এফেক্ট নক কৰে কাৰণ লাইক মই বহুত সৰু এইটো একচেলি মই প্ৰেক্টিকেলি বুজিছো। কাৰণ লাইক মই বহুত সৰুৱেজৰ পৰা কৰিছো। চ', মই মেইনটেইন কৰি কিনে চলি আছোঁ, য়া, মই চ' সেইটোৰ লগত বুজি পাইছোঁ, এণ্ড লাইক আ, ইটো এইজত ক'ব গ'লে এইটো এইজত বহুত টান এডেপ্ট কৰিবৰ কাৰণে এই বস্তুটো কাৰণ যেতিয়া সৰু আছিলো তেতিয়া মানে লাইক ইমান মানে মাথাটো ইমান নচচ নচলিখিছিলে ন চ সেইকাৰণে তেতিয়া ইমান ভবা নাযায়, কিন্তু এতিয়া ক'ব গ'লে ইয় ন মানে এতিয়া কষ্ট হ'ব চ যিত তেতিয়া সৰু থকা যে তেতিয়া বডিটো এডেপ্ট কৰি লয়। চ' তেতিয়াৰ পৰা মোক সৰু সুৰা কৰি কৰি কৰি লাইক মোৰ হেবিট হৈ গৈছে। হেবিট হৈ যোৱাৰ পিছত এটা বস্তু হেবিট হৈ গ'লে মানে লাইক ইমান ফিল কৰা নাযায় এণ্ড। সেইটো বস্তু কৰিব পাৰি, কিয়নো ডেডিকেটেড হৈ যোৱা যায়।
হয় মই বুজিছো বাৰু ভালে লাগিল দ তোমাৰ লগত কথা পাতি। ভাতিম দিয়া আৰু পিছত।
অকে ঠিক আছে অকে ঠিক আছে দিয়া। অকে।
উম উম।